অ
তথাপিতো হোৱা নাই ক্লান্ত।
কি কৈছে? হয়- হয়। প্ৰথম লাইনটো মই বুজি নাপালো।
হেল্ল'। অও। আপুনি বহুত ধুনীয়া ধুনীয়া গান গাই যে আপুনি এটা গান গাই দিয়কচোন।
গান গালে হ'ব জানো ইতিয়া?
হ'ব বাৰু, নালাগে আপুনি গান গাব, বেয়া পাইছে যদি গান নাগালেও হ'ব।
বেয়া পোৱা নাই ৰাতিপুৱা - ৰাতিপুৱা উঠি লাল চাহ একাপ খাইছিলো তাৰ পিছত আপ ক ভোক লাগোতে চুজি আৰু লালচাহ আৰু এককাপ খাই দিলো।
চুজি, চুজিটো কি বস্তু মই নাজানো।
চুজিটো এটা খোৱা বস্তুৱে হয় দিয়ক।
অ' খোৱা বস্তুতো হ'ব বুলি জানো। উম।
গৰম, সেইটো মানে ভাজি কেনে ঘিদি ভাজি গৰমপানী দিব ল নহয় বা গাখীৰ দিলে আৰু ভাল লাগে খাই সেই বইল কৰা তাইপ আৰু হয়- হয়, আপুনি কি কৰি আছে?
ত
অ' আপুনি কেনেকে গম পালে মই ব
নহয় মই আপুনি বেলেগ থকা বুলি কোৱা নাই মই ব্ৰতত আছো মই সুধিছো ব্ৰতত থাকিলে খাব পাৰি নে বাৰু?
অ খাব পাৰি-পাৰি চেনী দিয়ে বনাইটো।
অ ঠিক আছে ঠিক আছে ঠিক আছে মই গা পা ধুই বৰ্ত তমান বিচনাতে আও দীঘল দিন পৰি আছোঁ
অ
অকণমান ওলায় যাম মোৰো ভণ্টী আছে এজনী খুব বদমাছ প্ৰকৃতিৰ এজনী ভন্টী আছে মোৰ তাইৰ লগত ওলাই যাম বুলি মায়ে একো কৰা নাই আজি বাথৰুম এটা তাত জাম ভাঙি দিলে মানে
অ আপুনি যায় চাওকচোন কিমান বাৰ ভাঙিছে এনে নে বুলি মিছা কে কৰি দিছে
নাই মই তালো শব্দ এটা শুনিছ তিলুন ঠাম এনেকে তাত চত মই সুধিলো পৰিলা নেকি পৰিলা নেকি তাইৰ মুখেৰে মাতা নাই সেই মুখ মুখেৰে নামাটোতেই মই গম পাইছো এই কিবা এটা ভাঙিছে
অ চাগে পানীৰ ষ্টেপ ওপৰৰ পৰা পানী পৰি থাকোতে চাগে শুনা নাই ভিতৰৰ পৰা
অ হ'ব পাৰে হ'ব পাৰে আপুনি কি মোৰ ভণ্টিৰ লগৰ ছোৱালী নেকি ইমান চাপৰ্ট কৰিছে যে
লগৰ ছোৱালী বুলি নহয় মই মানে ঘৰৰ সৰু জীয়ৰী যে বহুতে মানে আমাক ভুল বুজে সেইটো মই গম পাওঁ আৰু কথাটো
কাণে কাণে
হয়-হয়-হয় বাকি আপুনি যে কলে হয় আপুনি যে কলে ব্ৰতত আছে কি হয় বত
এ মঙলবাৰে মই নাখাও মানে আজি বহুত দিন হ'ল। বহু দিনৰ পৰাই মানি আহিছো যোৱা মংগল বাৰটো হনুমান জিৰ বাবে এটা বাৰত নাখাম আৰু। বাকি ক আপোনাৰ আজিৰ প্লেনিঙটো কি?
মোৰ এতিয়ালৈকেটো একো প্লেনিং হোৱা নাই অকমান ওলাই যাব বাৰু বাৰু অকমান বজাৰ আছে ঘৰৰ। সেইখিনি কৰিব যাব পাৰো বতৰটো ভাল আজি ৰ'দ নাই। ওলাই যাম বুলি ভাবিছো তিয়া
ঠিকে ভাল থা ভাল থা।
হয়
নহলে নে কি কয় আজিতো আপুনিও নাখায় চাগে দিনটো
নাই নাই নাখাওঁ ময়ো ব্ৰততে আছো। উম কি আৰু গাখীৰ ফল-মূল সেইবিলাক খাব পাৰি।
ঠিক আছে বাৰু ক খ গ ঘ ঙ।
প্ৰথম চ দ্বিতীয় ছ বৰ্গীয় য ঝ নিয়।
মথম চ দ্বিতীয় ছ। দি-দিস্কাৰি ব্ৰহ হে কি আছিল? ক খ গ ঘ উঙ পথম চ দ্বিতীয়া ছ উম
ত থ দ ৰ ৰ হৈ আছিল আপুনি বাৰু পাহৰিলে নেকি স্বৰ্ণমালা?
ত মাধুনিয়া ত মান মধুনীয়া ঠ মধুনীয়া ড মধুনীয়া ধ মধুনীয়া ণ। দন্তিয়া ত দন্তিয়া থ দন দন্তিয়া ধ দন্তীয়া দ দন্তিয়া ন
হয় হয় ঠিকে আছে এইবাৰ। হে
প প ফ ফ ফ কি আছিল?
প ফ ব ভ ম হে আছিল
অ প প পয়ে আছিল শ শত শ স শ ষ ণ
ঠিক আছে দিয়ক। বাই দক আপোনাৰ আজি মই পৰিচিত ভাল দেখা নাই আপুনি অলপ ওলাই যাঁ‌ওক ঘৰৰ পৰা
হ'ব দিয়ক।
পাঁচ মিনিট হ'লনে বাৰু?
অ' হৈছে।
ঠিক আছে দিয়ক। ধন্যবাদ ৰাখিছো।
ৰাখিব নালাগে ৰাখিলে মই বেয়া পাম।
হক